হেল্ল'।
হেল্ল'।
হেল্ল' হয়।
অঁ অঁ পাইছোঁ অঁ কি খবৰ ভালনে।
আছোঁ আৰু আপোনাৰ ভাল।
মোৰো ভালে আৰু ভাত খালেনে কি কৰিলে।
নাই ভাত খাবৰ লৈছোঁ হে।
আজি কি আছে খানাত।
উস্। আজি গৰমৰ দিন মানে মাছৰ টেঙা বনাইছিল। তিয়ঁহ মাছৰ টেঙা আৰু ভাত। আপুনি বোলে বহুত ধুনীয়াকে মাছৰ টেঙা বনাব জানে।
অঁ মাছৰ টেঙা মোৰ ফেভ মই মাছৰ। ঔটেঙা খাই বহুত ভাল পাওঁ আৰু তাতে অসমীয়া যিবোৰ থলুৱা খাদ্য সেইবোৰতো মই বহুত। বহুত ভাল পাওঁ খাই।
আপুনি কেনেকে বনাই মাছৰ টেঙা এনে।
মাছৰ টেঙাতটো আপোনাৰ এই। টেঙাৰেও বনাব পাৰি যিটো আমাৰ অসমীয়াত সুঠি টেঙা বুলি কয়। সুঠি টেঙাৰেও বনাব পাৰি আপুনি কিহেৰে বনাইছে আজি?
মই বনোৱা নাই মায়ে বনাইছে ম চালেহে গম পাম কিব বনালো এনেকই টেঙা খাই ভালে পাওঁ। হয়।
আৰু আপোনাৰ? মাছৰ আঞ্জা আপোনাৰ মানে মাছৰ টেঙাটো এটা অসমীয়া থলুৱা খাদ্যৰ ভিতৰত। ন এইো মা মানে চবে অসমৰ। প্ৰত্যেক ঘৰ মানুহে কিজানে গৰমৰ দিনত মাছৰ টেঙাে ঠেকা থেকেৰাত। টেঙা সুঠি টেঙা, ত বগৰী এইবোৰেৰে বনাই খায়।
উম।
আৰু আপোনাৰ টেঙামৰা সেই।
অ দাইলত টেঙা মৰাাই দিয়ে মাজে মাজে, খাই ভাল লাগে অসমৰ খানা বিলাক। বিৰাট ধুন খাইাবিলাক বিৰাট ধুনীয়া। মানে খাৰ হওক টেঙা হওক অ। কোমোৰা আৰু হাঁহ।
কোমোৰাইদি হাঁহৰ মাংস। শাক পাচলি আৰু কবই নালাগে অসমতো চব শাক পাচলি।
আপুনি এনে কি খাই ভাল পায়ই খাও।
মই কোমোৰাইদি হাঁহৰ মাংস। উম হম।
বনাব প বনাই নে?
বনাওঁ বনাওঁ। খাৰ খাই ভাল পাওঁ পিটিক। আলু পিটিকা, বেঙেনা পিটিকা, মাছ পিটিকা।
উ
পিটিকা খাই বহুত মোৰে পিটকাটো মানে আৰু পঁইতা ভাত আৰু পিটিকা মজা লাগে। খাই পিনে আৰু ভোট জলকীয়া লগত। আচাৰ অকণমান মজা আৰু। এই গৰম দিনততো প মানে পঁইতা ভাত আৰু যদি এ এনেকে পিটিক। পিতিকা শা এইটো যে কি মজা লাগে খাই।
আপুনি খাইনে পিছে? হেল্ল' শুনি আছে আপুনি? হেল্ল'।
জলকীয়া প্ৰথ।